হেল্ল'
অ, পৰিণীতা
অ, অ পি আৰ চি অ, অ, শুনিছো।
কি কৰি আছা?
এয়া অকমান- ইফাল সিফাল কাম বনত ব্যস্ত আছিলো।
অ, অ, বাকী বতৰ কেনেকুৱা? তাক
বতৰ ঠিকে আৰু অকমান গৰমো আছে।
অ, আমাৰ ইপিনে অলপ বতাহ মাৰিছে অথনি কিন কিনিয়া বৰষুণ এজাক দিলে- তাৰপা এহ - এতিয়া আকৌ তোমাৰ মুকলি আৰু পুৰা। আহ বাকী তেওঁ, ভাত পানী বনাব গৈছে মা?
উম ভাত পানী অকমান দেৰি আছে আৰু, আমাৰ
অহ। সন্ধিয়া চাহ খালা?
চাহ- মই নাখাও মানে তেনেকে। হেৰি এইটো কি বুলি কয়? এনেই কিবা কিবি, খালো আৰু।
অ কি খালা? কি খালা আ
এই মই কল খালো।
অ অ অ, মানে তুমি আবেলি সময়ত সদায় ফু, ফল মূল খোৱা ন?
ফল মূল মাজে মাজে খাওঁ আৰু।
অ। মোৰো খোৱা হয় তেনেক কে আলমণ্ডছ, তোমাৰ কাজু। তেনেকে- খাব আৰু দেই আলমণ্ড খোৱা ভাল ডেইলী। বেছি নহয়, তোমাৰ তি-তি-তি অ তিন তিনটাকে তুমি তুমি ভিজাই খোৱা নে নে এনেই হেৰি খোৱা মইও তেনেকে ভিজাই খাওঁ, কেতিয়াবা তোমাৰ খোদাইও খায় খাওঁ সেইটো মানে ভাল লাগে। পাতো ভাল আৰু ডেইলি তিনিটাকে, তাৰপছত কাজুও খাওঁ। মানে চব বস্তু মানে বোৰ মানে বেছিকে খাব নালাগে মানে। প্ৰটিন থাকেটো হাই লেভেলত। হাই সেইটো কাৰণে মানে অলপ হেৰি আৰু বাকী তুমি, অ, অ-অ বাকী ই ই ই ই ই মানে অকল ফ্ৰুটচ এ খালা। বেলেগ নাই?
নাই নাই আৰু বেলেগ নাই। অকমান
বৰষুণৰ বতৰত পকৰী আৰু কফি খালো।
অ অ মই মানে অকমান এ তেলত বেছিকে হেৰি কৰা বস্তুবিলাক অকণমান
অ মানে ভালে কৰা। কিন্তু মই মানে কি এনেকুৱা বৰষুণ বষুণৰ বতৰত কিবা এটা খাব মন যায় ন। সেইটো কাৰণে আজি প কৰি আৰু কফিকে খালো আৰু।
অ অ ভালেই ভালে।
তাৰ পৰা ভাত অকণ দেৰিকে খাম আৰু। বেছি দেৰি আমাৰ চাৰে নটা মানত খাব যাওঁ আৰু।
অ।
আ খাই পেলাই তাৰপা অলপ সময় থাকো। ম'বাইলটো চোৱা হয় ইফালে সিফাল ইউটিউবটো চাওঁ তাৰোপৰি তোমাৰ বেছি ফেচবুকতো চাওঁ। এনেকে ইটো সিটো চাই থাকো। নাইবা কেতিয়াবা ধৰা টোপনি নাহিলে চিনেমা আছ চাহ এখনকে চালো। বা গানকে শুনিলো। তেনেকে কৰি পেলাই ৰাতি বেছি দেৰিলৈকে নাথাকোঁ বাৰটামানলৈকে থাকোঁ।
অ ৰাতি বেছি দেৰি থাকিবও নালাগে বাৰু।
মই এনেও পঢ়া দিনতো মই বেছি দেৰিলৈকে নাথাকোঁ এতিয়াও মানে মই ইমান থাকিব নোৱাৰোঁ মানে টোপনি ক্ষতি কৰি। তাৰ পৰা বাৰটা মানলৈকে থাকো থাকি পেলাই, অ নাই ময়ো ৰাতি ৰাতিপুৱা মানে এ, ইমান আগতেটো পঢ়া দিনত টিউশনৰ দিনতো তোমাৰ সোনকালে উঠিছো পাঁচটা, চাৰে পাঁচটা। পঢ়াৰ দিন কেত এতিয়া ধৰা অকনমান দেৰি হয়। যিহেতু একো কাম বনো নাথাকে। কিনো কাম কৰিম উঠি পেলাই। তাপা জাত ৰাতিপুৱা ধৰা তোমাৰ মই চাৰে আঠটা মানত উঠিলোঁ। উঠি পেলাই এ দাঁত ব্ৰাছ কৰোঁ তাৰপিছত সদায় খালী পেটত এগিলাচ মই গৰমীয়া কুহুম। পালে কুহুমীয়া গৰম পানী খাওঁৱেই মানে। অ সেইটো মানে উম। উম, খামেই মানে মই হেৰি কৰি পেলাই সেইটো খাওঁ। খাই পেলাই তোমাৰ অলপ দশ মিনিট পোন্ধৰ মিনিট পাছত ইফাল সিফাল কৰি লাল চাহ খাওঁ। খাই পেলাই ঘৰৰ ইত ইটো সিটো কাম বন কৰোঁ কাম বন কৰি পেলাই তোমাৰ ব্ৰেকফাষ্টৰ খাওঁ। ব্ৰেকফাষ্ট কৰি পেলাই ইটো ধৰা মাক গৈ অলপ হেল্প কৰি বা ইটো সিটো ঘৰৰ কাম কাজ সৰু সুৰা সেইবোৰ কৰোঁ। কৰি পেলাই তেনেকে থাকো আৰু দিনটো হেৰি কৰি পেলাই নাইবা কিবা কিবি মেগ মেগাজিন এখনকে চালোঁ। বা কৰবালৈ গ'লোঁয়ে ওচৰত। হেৰিবা কোনোবা আলহী চালহীও আহে গতিকে আগবেলাতো তেনেকেইে যায়। ভাত পানী খাই অকমান জিৰণি লোৱা হয় আৰু। তাৰ পৰা এনে কেতিয়াবা ধৰা অ' ওচৰৰ কৰবালৈকে যাওঁ। নাইবা ইয়ালকো আহে ওচৰতে তেনেকে থাক পোৱা আৰু ইফাল সিফাল কৰি ফালে।
অ অ অ ভালেই বাৰু ন।
অ'অ' সেয়াই। বাকী ঠিকে আছা ন।
অ' ঠিকে ঠিকে তোমালোকৰ ভালে আৰু।
ভালে ভালে তোমাৰ খুৰা খুৰীৰ ভাল ন।
উম ভাল ভাল অ
অ অ বাকী সেয়াই আৰু মাজতে বিয়া এখন খাবলৈ গলো
উম
অ ভালো লাগিল গৈ পেলাই মানে খুৰাৰ ল'ৰা আছিলে পৰিয়ালৰ চবকে লগ অ লগ পোৰ পোৱা হ'ল এতিয়া এতিয়া বিয়য়া বোৰ নাই আৰু আকৌ তোমাৰ হেৰিত এখন আছে আহ এতিয়া নাই আৰু আকৌ তোমাৰ অক্টোবৰত
লে ভাল আৰু মানে উম বহুত মানে কি হয় আজিকালি ধৰা নিজৰ মানুহ বিলাকৰ তালৈে তে যাবলে সময় নহয় ন ত কিবা এটা সকাম হেৰি পাতিলে মানে তেতিয়া লগ পোৱা হয় আৰু
লগ পোৱা হয় আৰু তাৰপা তোমাৰ এতিয়া আৰু নাই আৰু মানে আমাৰ পৰিয়ালটোও মানে বহুত ডাঙৰ মা পৰিয়াল হওক দেউতাৰ পৰিয়াল হওক দুইটা পৰিয়াল মানে বহুত ডাঙৰ যে সেইকাৰণে মানে গোটেই বিলাক মানে দিগদাৰ মানে মিলাবলৈ এতিয়া আমাৰ প এবছৰ ৰত তিনিখন মান বিয়া থাকি যায় মানে
উম উম
তেনেকে নে এনেকে তাৰাপা এতিয়া নাই নাই তোমাৰ অক্টোবৰত এখন আছে অ মানে অকন ঠাণ্ডা দিনত হয় তেতিয়া মানে তো এতিয়া তোমাৰ বিয়াবিলাক খাব বহুত দিগদাৰ মানে দিনত মানে এই বিলাক পিন্ধা কৰা
সেইটো হয় বাৰু
কৰা মই মানে একদম বিৰাট বেয়া পাওঁ মানে অশান্তিও লাগে গৰম খ খনত ঘাম মানে হেৰি কতো তুমি ওলাই যাব নোৱাৰা
তাকে তোমাৰ গৰমো তোমাৰ বহুত পৰে নহয়
অ গৰম গৰম বহুত পৰে গতিকে মানে এতিয়া একো তেনেকৈ নাই আৰু তথাপিও ধৰিব নোৱাৰি নহয়, ঘপককে ওলাই যাব পাৰে বস্তু এটা এ, বাকী কি কৰি থাকা
মই সেয়া তোমাৰ আজৰি সময়ত, কবলৈ গলে এইটো সিটো কাম কৰা হয় ঘৰৰে, তাৰপিছত ধৰা ফুলৰ লগত লগত লগা হয় পঢ়া শুনাও কিবা কিবি, মাজে মাজে চোৱা হয় কিতাপ
অ তাৰপা সেয়াই আৰু, উম ময়ো সেই তেনেকে সেই কৰি থাকোঁ আৰু ইটো সিটো কৰা মাক সহায় কৰা বা ই কবালৈ হেৰি কৰা, এইবোৰ অ সেই তেনেকে সেই চলি থাকে আৰু
অ সেই তেনেকে আৰু
উম অ, ভাত কি বনাব আজি কি
আজি ভাত, তাকে নিৰামিছে আৰু মাছ মাংসৰ তেনে আনা নাই বাৰু
উম হম তোমালোকে বৃহস্পতিবাৰে নোখোৱায়াই নোখোৱাই নেকি
সেই তেনেকে আজি আনা হোৱা নাই আৰু
অ, অ আমাৰ বাৰু আজি কালি আছিলে আজি নিৰামিষে অ মানে এনে অ এনেও আগদিনা বনোৱা অলপ আছে মাংস, অলপ খাওনে নাই তাকে ভাবিছো আকৌ এনেকুৱা বতৰত আকৌ মনো যায় নহয়
মন যায়, মন যায় অ
অ অ সেই কালি চিক কেনে খালো
তাকে-
সেয়াই আৰু বাকী তুমি পঢ়ি আছা ন? এনে পঢ়ি থাকা আৰু উ -মইও তেনেকে- পঢি থাকো তোমাৰ মেগাজিন বিলাক সাধু বিলাক
অ সেইবোৰ পঢ়ি ভাল লাগে আৰু এনেও মোবাইলতকে সেইবোৰত অকমান-
নাই নাই মোৰ মোবাইলত মানে মই পঢ়িব নোৱাৰো কিয় মোৰ- চকুত মানে মোবাইলৰ আখৰ বিলাক মানে সৰু সৰু ন- চকুতয়ে মানে বহুত কষ্ট মানে মোৰ- উ নোৱাৰো মানে মোবাইলত পঢ়িব। সেইটো কাৰণে মানে যিমান যিমান যি - লে মই মানে কিতাপ চিতাপৰ পঢ়া নিচিনা মানে মই মোবাইলত নাপাও মানে।
উম উম-
স সেইটো সেইটো কাৰণে মানে মই মোবাইলতে তেনেকে পঢ়াাটো এনে কেতিয়াবা ধৰা ভিডিঅ'ছ মানে
উম সেইটোতো বাৰু হয় কেতিয়াবা কেতিয়াবা একো নাই বাৰু সেইটো
উ তেনেকে আৰু কেতিয়াবা ধৰা জমনিৰ ৰিলচ- সেইবোৰ চোৱা হয়- আহ কিন্তু অতিমাত্ এয়া মানে নোৱাৰো চাব মানে নাচাও মানে মোবাইলটো মই।
উম উম অতিমাত্ৰা বাৰু বেয়াও সকলো বস্তুৱে
অ সেই অ সেইটো চকুত ধৰে আৰু চাব লগা তেনেকে নাই এল থাকেও ইমান ইটো সিটো ঘৰৰ কাম কৰোতে যায় - আহ অ অ বাকি সেয় সেয়াই আৰু বাকী তোমাৰ কথা কোৱাচোন
বাকী- মোৰ- সেয়া- আছো আৰু তোমাৰ কোৱাচোন ফুৰিব মেলিব যোৱা নাই কতো?
ফুৰিব এই জুলাইত মানত ভাবি থৈছো যদি চব ঠিকে থাকে থাকে আৰু আজি কালিতো একো প্লেন কৰিব নোৱাৰি ন ঘপকৈ যি কি হৈ যায় গতিে গতিকে মানে কি আৰু ইমান- প্লেন কৰিও নাথওঁ মানে হ হ'ব লগা থাকে আৰু টেন কৰি থ'লে একো প্ৰগ্ৰেমে িলাক ঘ ঘপককেহে হোৱা যায়
অহ হঠাৎ হয় ওপৰ হেৰিবোৰ ভাল হয়।
এতিয়াও এমাহ বাকী আছে। কিন্তু কৰ'বাততো যোৱা হয়য়ে আম আমাৰ মানে বন্ধত কাৰণ অন্যত আমাৰ শাহুক মানে সময় সেই তেতিয়াই যোৱা হয় আৰু আমা কৰি পেলায় তথাপিও এতিয়ালৈকে জেগা তেতিয়া হ'লে তু ভাবা নাই। ক'ত বা যোৱা হয়। হে কৰি পেলাই তাকে কোন যাম আৰু মুঠতে এঠাইলৈ আৰু মানে কিমানো ঘৰতে থাকি মন তোও ভাল লাগ
অহ ওলাই মেলি গলে মানুহৰ মন ভাল লাগে।
অ সেয়াই আৰু।
ঘৰত সকলো সময়তে সোমাই থাকিলে
অ। নাই নাই অলপ মাজে মাজে ধৰা বন্ধুবৰ্গ হওক, পৰিয়ালৰ মানুহৰ লগতো অলপ সময় হলেও মানে অলপ সময় হলেও অকমান ধৰা লগ ধৰিব লাগে। উম। অ। দুটা এটা কথা জানিবও পাৰি। অ সেইটোয়ে। অ অ তেতিয়া, সেইকাৰণে মানে তেঁওলোকে ভাবা নাই একো।
উম।
অ কিন্তু মানে লাহে ধীৰে মানে ফুৰিম, মানে যাম আৰু বোলে। এতিয়াও দিন আছে নহয় ঘৰত একো প্লেন কৰি নথও। সেয়াই আৰু বাকী তেনেকে আৰু চলি আছে যি। অহ, তাকে। তোমাৰ আৰু তেওঁ ভালেই নিশ্চয়?
ভাল ভাল মোৰো।
অ অ ঠিক।
ভালেই চলি আছে। বৰ্তমানলৈকে আৰু এতিয়া। আগলৈও চবৰে ভাল
অ তাকে তাকে সেইটোয়ে লাগে। আজিকালি, অ আজিকালি যিহে সৰুতেই ইমানটো ইমান ধৰণৰ বেমাৰ আজাৰ হয় আৰু আজিকালি মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটোও কমি গৈছে
তাকেতো অ'
অ' সেইবোৰে আৰু মানে চব ঠিকে থাকক আৰু
অ' সেইটোৱে চব ফালৰ পাই
ঠিকে আছে দিয়া ন', অ', অ', হ'ব দিয়া অ'